কি কৰি আছা?
অ এনেই আছো অ অলপ মানে বাহিৰলৈ ফুৰিব আহিছিলো।
আচ্ছা ক'ত ফুৰিব গৈছা।
এনে বাহিৰত ফুৰিবলৈ আহিছিলো ঘৰৰ বাহিৰত
অ অ হয় ভাল লাগে ন ফুৰি।
অ এইমাত্ৰ ঘৰত আহি পালো।
আচ্ছা এনে গধূলিৰ টাইমত ক'ত যোৱা তুমি।
গধূলি টাইমত এনে কত নাযাওক বাৰু।
আচ্ছা অ মই এনেই যাও। অ মই গধূলি টাইমত ফুৰিব যাও এনে কেতিয়াবা এনে ঠাণ্ডাৰ দিনত এনে ম'ম চম খাবলে যাওঁ তলত মানে লগকেইটাৰ লগত যাওঁ লগৰ লগত যাওঁ কেতিয়াবা মাৰ লগত যাও তলত এনে বোলো কিবা কিবিত তুমি নোযোৱা নেকি এনেকুৱা কেতিয়াও
অ মই কেতিয়াবা যাওঁ এনেই ফুৰিবৰ কাৰনে বেছি দূৰ নাযাওঁ মানে ঘৰৰ ওচৰে পুজৰে থাকো আৰু
অ এনে ঘৰতে থাকি ভাল পোৱা
অ ঘৰতো থাকি ভাল পাও এনে ফুৰিও ভাল লাগে।
অ মোকতো ঘৰত থাকি কিনে গধূলি ভাল নালাগিব গধূলি অলপ ফুৰিব ফুৰিব গলে ভাল লাগে আৰু কেতিয়াবা এনেই যাও আৰু অ ৰাণিং কৰিব যাওঁ গোধূলি টাইমত
কিমান কিলোমিটাৰমান ৰানিং কৰা?
এনে কিলোমিটাৰ এনেকুৱা পাঁচ কিলোমিটাৰ যাওঁ আৰু ৰাণিং কৰিবলে
হয় নেকি অকলে যোৱা নে?
নহয় মোৰ লগ আছে। দুইজনী তাৰ লগত যাওঁ আৰু তুমি যোৱা নে?
অ মই যাওঁ দেলী যাওঁ মই মৰ্নিং যাওঁ মনি নাযাওঁ ইমান। ইভিনিং টো যাও মানে গধূলি গমাই
অ হয় এনেতো তোমাৰ ভালেই। হয় ৰানিং কৰিলে বহুত কিবা কিবি তোমাৰ মানে শৰীৰৰ কাৰণে ভাল হয়।
ভাল পাওঁ মানে মই গ'লে মানে তোমাৰ কি কৰোঁ কিন্তু মানে হেডফোনত গান লগাই লওঁ।
হয় হয় সেনেকুৱাতো মোকো ভাল লাগে মানে লগকেইটা থাকি মানে লক গে থাকিলে তেতিয়া হেডফোনত এনেকুৱা গান শুনা নাযায় এনে অকলে থাকিলেতো গান শুনি শুনিয়ে যাওঁ মই সেনেকুৱা
অ অ মৰ্ণিঙত নাযাও মই তেনেকুৱা মৰ্ণঙত মানে অলপ যাহ লাগে ৰাতিপুৱা উঠোঁতে সেইকাৰণে ইভিনিঙে যাব পাও
অ মৰ্ণিঙত নোযোৱা মৰ্ণিঙত কি ঘৰতে তে থাকা নে শুই থাকা কেইটা লগে হোৱা
অ মোৰ উঠোতে মানে দেৰি হৈছে যায় কব গলে কেতিয়াবা জল্দি উঠো আঠটাত কেতিয়াবা ছয়টাত উঠো কেতিয়াবা সাতটাত উঠো। অ সময় নাই মানে। ছেম উঠাটো তুমি ৰাতিপুৱাই নে কিমান জলদীকে উঠা নে?
অ কেতিয়াবা মানে এনেই ৰাতিপুৱা মই উঠ উঠো উঠি কিনে য়গা কৰো ন সেইকাৰণে উঠি য়গা কৰো আৰু য়গা কৰি আকৌ শুই যাওঁ আৰু।
অহ হয় সেইদিনা বিশ্ব পৰিৱেশ য়গা ডে আছিলে ।তুমি য়গা কৰিছানে?
অহ যোৱা কালি ন হয় অ অ যোৱাকালি আছিল তোমাৰ অ অ সেইটো গৈছিলো মই আমাৰ আমাৰ ঘৰৰ ওচৰত তে মানে পাতিছিলে বহুত মানুহ আছিল তাতে এশ জন মানুহ আহিছিলে এতিয়া মানে তাতে কৰিছিলে চবে আৰু গোটৰ মহিলা বোৰ মোৰো আহিছিলে নি?
অ গোটৰ মহিলা বোৰ তেতিয়া বৰ্তমান ডেইলি কৰি আছে নেকি
হয় হয় ডেলি কৰি আছে। তোমাৰ কালিও আহিছিলি বহুত জন আছিল। সেইকাণে মই গৈছিলো তাতে কৰিলে মাৰ লগত ভাল লাগিল য়গা কৰি আৰু মোক ভালো লাগীল য়গা কৰি মই আগতে হয় মই আগতেও কলেজতো কৰিছিলো য়গাৰ মোৰ চাৰটিফিকেট আছে। শিকিছিলো মই তিনি মাহৰ কউচ' শিকিছিলো হয় তুমি ভাল পোৱা নে এনে য়গা কৰি?
অ মই য়গা কৰিক ভাল পাওঁ তোমাৰ চৰিয় নমণ টো কৰিকে বেছিকে ভাল লাগে মানে যেতিয়া ৰাতিপুৱা উ- প্ৰি য়োগা কৰিলে মানে একদম শৰীৰটোৰ ৰিলেক্স হৈ যায় মানে মৰ্ণিং মৰ্ণিং য়োগা কৰিলে মানে গাটো বৰ ভাল লাগে।
আচ্ছা তুমি যিহেতু পুৰিলক কলা যে তুমি মানে ডান্স দান নে কি কয় চৰি হা হে তুমি ৰাণিং কৰি ভাল পোৱা ত মানে ক কৰবাত তেনেকুৱা গৈছেনে মেৰেথনত
অ মই গৈছিলো লাষ্ট টাইম মোৰ আ ইয়াতে খানাপাৰাত মেৰাথন হৈছিলে। খানাপাৰাৰ পৰা মানে লখৰা মানে
হয় হয় মই তাতে গৈছিলো এবাৰ। লখৰাৰ পৰা হয় মই মোৰতো মই যিহেতু কৰিছো ছিলো এইটো তোমাৰ পঁচিশ কিলোমিটাৰ আছে উ আৰু মই পাঁচ কিলোমিটাৰ কৰিছো তোমাৰ লগ ৰ পৰা কৰিছিলো আগতে লৰা এটা মেডেলো দিছে যিটো চবকে দিছে আৰু যোনে টুৱেণ্টি ফাইভ কিলোমিটাৰ কমপ্লিট কৰিছে তাতো পইচা দিছে দহ দহ হাজাৰ কৰে হয় মানে এনেই মোক ভাল লাগে ন ৰাণিং চানিং কৰি সেইকাৰণে মই দুবাৰ কৰিলো মই মেৰেথন কৰিছো দুবাৰ তুমি তুমি কিমান বাৰ কৰিলা
মই মইতো কৰি থাকো হিচাপ নাই মানে মই ৰানিং কৰি থাকো লাষ্ট টাইম মই তাতে গৈছিলো নহয় তোমাক কলো খানাপাৰাৰ পৰা তাৰ লৈকে তাৰ লৈকে গলো অ তাৰ কাৰণে মই অ গাহৰিকে ভাল লাষ্ট টাইম খানাপাৰৰ পৰা হয়টো পঁচিশ কিলোমিটাৰ গলো
আচ্ছা তোমাৰ এবাৰ কোকৰাঝাৰত এবাৰ হৈছিলে মেৰেথন সেইটোত পাৰ্টিচিপেট কৰিছিলা নে
অ কোকৰাঝাৰত যোৱা নাই এইটো দূৰত হ'ল নহয়
হয় হয় মই গৈছিলো মানে মই এদিনত মানে ট্ৰেইনত গৈছিলো মানে মোৰ লগকেইটা সবে মিলিকিনে আমি গৈছিলো কোকৰাঝাৰ মেৰেথনত তেতিয়া চবে মিলিকিনে গৈছিলোঁ ট্ৰেইনত এদিন বহিছো আমাৰ ফ্ৰেণ্ড লগে ঘৰত বহিছো তাতে বহি কিনে আমি কৰিছিলো হয় মোৰ ভাল লাগে মোৰ মেৰেথন এনেকুৱা হলে আৰু আৰু কেতিয়াবা হ'লে আৰু মই যাম এইটোয়ে মোৰ মানে ইচ্ছা এইটোয়ে আছে ম মেৰিথন কৰি বৰ ভাল পাওঁ ন স কাৰণে
অ মইও ভাল পাওঁ মই লাষ্ট টাইম কৰিলো সেইটোৱে কৰিলো তুমি লাষ্ট টাইম ক'ত কৰিছিলা মেৰাথন দৌৰিছিলা
লাষ্টতে কলো যিহেতু মই কোকৰাঝাৰত কৈছো আৰু তোমাৰ আগতে মই এ সৰু সজাইত কৰিলো দুবাৰ আৰু তোমাৰ কোকৰাঝাৰত এবাৰ কৰিছো তিনিবাৰ হল মই
হয় নেকি অহ তোমাৰ কেনেকুৱা অ মই ল আগতে গৈছিলো এতিয়া বৰ্তমান মই বাদ দিছো
আচ্ছা কিয় বাত দিছা
এনে এ ভাল নালাগে আৰু আজিকালি জিম চিম কৰাত ইমান ইচ্ছা নাথাকে ঘৰতে কি পুচাপ তুচাপ মাৰো
আছা অ ঘৰতে কৰা মানে মইও ঘৰতে কৰো এই এক্সাৰচাইজ বোৰ ঘৰতে কৰো
অ সেইটোতে, সেইটোতে বেছি বেনিফিট নিশ্চ নালাগে।
হয় হয় ঠিকেই ক'লাআৰু যিহেতু মই কলেজত মানে তিনিমাহ হয় য়গাৰ কৰ্চ কৰিছিলোঁ। তেতিয়া মানে ঘৰত বহুত, ঘৰতে আগতে বহুত কৰিছিলোঁ মই ৱৰ্ক আউট, কিবা কিবি কৰিছিলোঁ আৰু। এতিয়াতো অলপ কমি গৈছে তথাপি কেতিয়াবা কেতিয়াবা কৰো আৰু। আৰু নিজৰ স্বাস্থ স্থ্য কাৰনেও ভাল হয় ন সেইটো।
নিজৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। তুমি ঠিকেই কল তাৰ কাৰণে কৰিব লগা হয় য়গাটো।
স্থ্য থাকিবৰ কাৰণে তুমি কি কি খোৱা?
মোৰ স্বাস্থ্য থকাৰ কাৰণে মইটো, কেতিয়াবা গাখীৰ খাওঁ, তাৰ পিছত তোমাৰ কল খাওঁ আৰু কেতিয়াবা কেতিয়াবা আম চাম আনিলে ফল মূল খাই থাকো।
আচ্ছা অ মইয়ো খাওঁ। মই বাদাম চেক বনাই কিনে খাওঁ কেতিয়াবা তোমাৰ কল, বাদাম সেইবোৰ মিক্স কৰি কিনে খাওঁ। আৰু এটা তোমাৰ চানা থাকে সেইটো এইটো চানাও মানে এই গ্ৰাইণ্ডাৰত এইটো কৰি কিনে খাওঁ। ভাল লাগে সেনেকে চেইক ব বনাই কিনে গাখীৰ মিলাই কিনে খাওঁ।
হয় নেকি? অঁ বেছি বেছ বেছি কি খোৱা?
বেছিকে মই সেইটোয়ে খাওঁ। কল খাও বেছিকে কেতিয়াবা কল খাওঁ, আপেল খাওঁ আৰু তোমাৰ যি চিজন থাকে সেইটো ছিজনৰ ফল মূল খাওঁ। তেতিয়া তোমাৰ স্বাস্থ্য মানে ভাল হয় আৰু।
অ সেইটো যোনটো চিজনৰ ফল থাকে, সেইটো চিজনৰ ফল খাইকে ভাল লাগে আৰু। আৰু তাতে বেছি উম, সেইটোত মানে ইমান মেডিচিন দিয়া নাথ তাকে নহয় সেইকাৰণে সেইবোৰ ফল খাইকে বেছিকে ভাল লাগে।
হয় এইটো সেইবোৰ খাব লাগে আৰু তুমি এনে কেতিয়াবা এনেকুৱা হৈছে তুমি এনে ৰাণং চুমিং কৰিছা তোমাৰ গা চা বিষ হৈছে নে
ফাৰ্ষ্টতে হৈছিলে হে তেয়া বৰ্তমান নোহ হয় আগতে মানে বৰ বিষাইছিলে মানে খোজ কাঢ়িবও পৰা নাছিলে এনেকুৱা বিষাইছিলে
ফাৰ্ষত কৰিছিলো য়োগা তেতিয়া তোমাৰ য়োগা কৰ কৰা টাইমত মোৰ বৰ গা চা বি খাইছিল কৰিবই পাৰণ হোৱা নাছিলো আৰু তেতিয়া আৰু দু তিদিন মই এনে বিছনাতে প পৰি আছিলো মানে কৰিব পৰা নাছিল মানে বহুত এইটো হৈ যায় না তোমাৰ বডি টোষ্ট্ৰষ্ট্ৰে কি হৈ যায় মানে ষ্ট্ৰেচিং কৰিব লাগে কিবা কিবি এইটোও কৰিব লাগে সেইকাৰণে বডি টো হলে মানে তোমাৰ বহুত বিষ সেইকাৰণে
অ অ তুমি ঠিকে ক'লা সেইকাৰণে ভাল লাগে অলপ
হয় হয়
বডিটো বহুত ৰিলেক্স হৈ যায় সেইটো কৰিলে ভাল কথাটো মানে বডি দি পাছ কৰাৰ কাৰণে সেইবোৰ কৰা বহুত ভাল এনে এনে তুমি তুমি য়গা চয়গা কৰি থাকা এনে য়োগাত কেইটা পজিশন থাকে কি কি থাকে সেইবোৰ জান নে
কি কলা
য়োগাৰ কেনেকুৱা কেনেকুৱা নাম থাকে যে মই মইতো ইমান নাজানো মই ইমান নকৰো তুমি জানানে
হয় তোমাৰ য়োগা থাকে তোমাৰ সূৰ্য নমস্কাৰ থাকে তোমাৰ অ বহুত কিবা কিবি থাকে এতিয়াতো মই পাহৰিয়ে গৈছো তোমাৰ মানে কোনো এনে মান নামবোৰ ইমান নাজানো তোমাৰ কিবা ভুজাংগা আছে থাক ে সূৰ্য নমস্ নমস্কাৰ থাকে কপাল ভাতি সেইবোৰ থাকে সেইবোৰ কৰিছো আৰু এনেই তোমাৰ বহুত কিবা। কিবি থাকে সেইটো মোৰ নাম নাই নাম নাজানো আৰু।
অ, অ মই নাজানো মই। ইমান নকৰো নহয়। এনে মই জিমত জিমত যাই। থাকোন এইটো ডাম্বাল কৰি উঠে থাকো।
অ এইটো এইটো দম্বল চম এইটো কৰা তুমি মানে এনে হাত। পছাত বিষায় নে তোমাৰ।
উম কেতিয়াবা কেতিয়াবা বিষায়। তেনেকুৱা নিবিষায় আজিকালি মানে আগতে কৰোঁতে মানে বিষোৱা নাই এতিয়া বৰ্তমানতো যোৱাই নাই জিমত ক'লোঁ নহয়। এতিয়া বৰ্তমান ঘৰতে। এক্সাৰচাইজ কৰো পুচপ আৰু পোলপ ঘৰতে মানুহ দহ দহ বাৰ। তাতে মানে বেছি বেনিফিট লাগে আৰু তোমাৰ তাতেইটো খাব নালাগে প্ৰটিন চিন।
হয়।
সেইকাৰণে সেইটোৱে ভাল লাগে ঘৰতে ভাল লাগে আৰু।
অ এতিয়া মানে এতিয়া কৰোতে বিষাই নে নি বিষাই।
এতিয়া কৰোতে নিবিষায় এতিয়া মানে এতিয়া যতি মই জইনিং কৰো তেতিয়া বিষাব মানে, ভৰিবোৰ বিষাব মানে ভৰি যেনেুৱা আমাৰ লেগবোৰ মানে সেইটো মানে জাম হৈ গৈছে ন। সেইটো আকৌ আমি ক কৰিবচ। ষ্টাৰ্ট কৰিলে মানে আমি খোজ কাঢ়িব নোৱাৰিম চাগে।
অ হয় হয় ঠিকে ক অ ঠিক, আছে দিয়া ৰাখো থেংক ইউ।
অ দিয়া ঠিক আছে দিয়া থেংক ইউ।